অহ কি খবৰ?
হা!
কি খবৰ?
ভাল, ভাল তোমাৰ?
আছো দিয়া ভালে। বোলো ঘপককে মনত পৰিল আজি, ফোন এটা কৰোঁ, ফোন চোন কৰাই নহয় ন'।
তাকে চব বিজি হৈ গৈছে ন'?
চববোৰ বিজি হৈ গৈছে আৰু কি কবা।
চচিয়েল মিডিয়াতে খালিহে ৰীল শ্বেয়াৰ কৰা হয়।
এ, সেইটো ৰীল শ্বেয়াৰ কৰা, ফটো দিয়া, ষ্টৰি দিয়া। সেইয়াই বেলেগ একো নাই আৰু। বোলে, কাৰোবাক কোনোবাই ফোন কৰোঁ, কিবা কৰোঁ নাই ন'।
আচ্ছা! আজিকালি বহুত কমিয়ে গৈছে।
হা!
বহুত কমি গৈছে বোলো।
তাকেতো। হেৰি ভাত, ভাত নহয়। এই দালিতো বহাই আছে। আজি মানে, ৰুটি খাম।
অ'! এই তোমাৰ ৰুটি আৰু ছাগলী মাংস খায় কি টেষ্টি লাগে ন'।
অ'! ন', ছাগলী মাংস বুলি নহয়, মাংস মা ছাগ অ'! ছাগলী, ছাগলী মানে, মিছা নকৌ। ছাগলীটো মোৰ ইমান ফেভৰেট নহয়। মোৰ এই এইটো হাঁহৰ মাংস মই ভাল
অ'! ভাল লাগে। উম!
জাত হেৰি, কোমোৰা দি।
এতিয়া খাব বিহুৰ সময়ত।
হা!
বিহুৰ সময়তে খাব পোৱা যায়।
বিহুৰ সময়তে খাব পোৱা যায়। তাকেতো আৰু এই গৰমত যদি হাঁহৰ মাংস, ছাগলী মাংস, খোৱা হয় ন'। এই চেচেআই আৰু যিহে গৰম পৰিছে।
হচা
দে এইটো?
অ'! এদিন যদি ইণ্টাৰনেট নাথাকে, কি কৰিবা?
এ, সেইটৱেতো মই মানে, ভাবোঁ কেতিয়াবা জানানে। ঘপককে‌ যে মানে ৱৰ্ল্ডত বোলে ইন্টাৰনেট বো বস্তুটোৱে নাই কি হ'ব বাৰু তেতিয়া মানে যদি নাইকিয়া হৈ যায় আৰু। মনত আছেনে এবাৰ যে হৈছিলে।
কেইব আন্দোলনৰ সময়ত।
কেব আন্দোলন অঁ বাপৰে বাপ। অঁ সেই দিন যে কিমান কেইদিন ফোন নাছে মানে হেই নাছিল ন?
আছা কেনেকুৱা আছিল লকডাউন কিবা কিবি
লকডাউনতটো হ'লেও আছিল হম
কাৰফিউ দিয়ে যে খাবলৈ একো নাথাকে
বাপৰে কি দিন গৈছিল ন আৰু যে মানুহক যে প্লেট চ্লেট লৈ যে ধাম ধাম ধ ধাম ধাম বজাব দি চাই যে পৰ নিচনা মানুহলৈকে ধাম ধাম ধাম অক্ষয় কুমাৰ হঁতৰ ভিডিঅ' দেখিছো অক্ষয় কুাৰঁতৰ ভিঅ' দেখিছে ভিঅ বো দেখিছো জানে বেলকনি যে ধাম ধাম ধাম ধাম বজাইছে
তাক তো
সেইট তেৰি নেট চেট নহ'বলে কি হ'ব ব মানে কি জানা আজিকালিতটো মানে তেনে আমাৰ লাইফত মানে বহুত এটা ইম্পৰ্টেণ্ট মাতে হৈ পৰিছে হয় নাই আমি চকু মুজিলোও ফোন চেক কৰো শুই উঠিও ফোন চেক কৰো
তাকে
অনলাইন কালচ বা কিবা ইনফন বিচ হ ইন্টাৰনেটত কাৰণ মানে চবতে আমি ইন্টাৰনেটৰ ওপৰতে ডিপেণ্ডেণ্ট থাকো। ইন্টাৰনেট নাপালেতো আৰু চেছেই।
ষ্টুডেন্টবোৰৰ প্ৰব্লেম হ'ব কিন্তু এতিয়া মানে।
অঁ এতিয়া যদি নাথাকে তেতিয়া প্ৰব্লেম হ'ব আৰু ষ্টুডেন্ট বিলাকৰ।
অঁ।
মানে আৰু ষ্টুডেন্ট কাৰ ষ্টুডেন্টছ বিলাকৰ পঢ়াৰ ক্ষেত্ৰতো বহুত সুবিধা হৈছে ন। অনলাইন ন'টছ ভিডিঅ'ছ লাৰ্নিং প্লেটফ্ৰৰ্ম। ইউজ কৰিব নোৱাৰ মানে হেৰি হয় ন।
আজিকালি অনলাইন ক্লাছেছ বিলাক লৈছে।
অনলাইন ক্লাছ বিলাক তাকে। কিয় আমিওচোন কৰা টাইম অনলাইন ক্লাছ কৰিছিলো।
কি কৈছা?
আমিচোন কৰোণা টাইমত যে অনলাইন ক্লাছেছ কৰিছিলো।
অঁ য়গা ক্লাছ।
একদম বি তল তল তলফালে লাগিলে যি পিন্ধা অপৰফালে একদম চাৰ্টো পিন্ধি স্কুলৰ স্কুল চাৰ্টো পিন্ধি। তই হাঁ হাঁ এটা ভিডিঅ' দেখা মাজিলে নে মেম জনীয়ে পঢ়াই আছে ওপৰ ফালে শাৰী শাৰীখনত যে তলৰ ফালে হাফ পেন্ট টো পিন্ধি আছে
নাই চোৱা ৰবা।
এটা আছিলে ৰবা কৰোনা টাইমৰে ভিডিঅ, মানে অনলাইন ক্লাছ কৰি আছে এ টিচাৰ জনী টো একদম ধুনীয়াকে ওপৰফালে একদম শাৰী খন লৈ আছে তল তলপ হালে হাফ পেণ্টটো পিন্ধি আছে। কোনেনো চাব তল ফালে সেইকাৰণে আৰু।
হাঁ?
কোনেনো চাব বোলো তলৰ ফালে ওপৰৰ ওপৰ খিনিয়ে তো ভালকে দি থৈ দিব লাগিব নহ এই টো মানে নাই ইণ্টাৰনেট নহ'লেতো বহুত দিগদাৰ হ'ব বিজনেছৰ ক্ষেত্ৰতে হওঁক। অফিচবোৰৰ কামত। সেইটো চবতে প্ৰভাৱ পৰিব মানে।
অনলাইন পেমেণ্ট নহব।
অ মেইনলি অনলাইন পেমেন্ট মোৰ যে এতিয়া ইমান প্ৰব্লেম হৈছে জানানে। মানে তোমাৰ
উম। মোৰ লগত কেচ নাথাকেই।
সেইটোয়ে কব লৈছিলো কেচ নাথাকেই। তোমাৰ মানে মোৰ যদি ৰিচাৰ্জটো কাটি তিকে ন। মোৰ কিমান প্ৰব্লেম হয় জানানে, কাৰণ অনলাইন থাকে এতিয়া কেচ এতিয়া কেচ নাথাকে।
সেইটোৱেই তো।
বহুত প্ৰব্লেম।
ন বাৰু ভালো হৈছে ন এইটো হোৱাৰ পৰা।
হম?
জিপে হোৱাৰ পৰা ভালো হৈছে ন?
অ জিপে চিপে জিপে এইবোৰ হোৱাৰ পৰা কিমান ভাল হৈছে। অনলাইন পেমেন্ট কৰিব মানে। মানে ভাল আৰু কেচ নাথাকিলেওঁ হয়। আৰু এ কি জানানে? তুমি কি ভাবা কেচ থাকিলে বেছি খৰচ যায় নে জিপে থাকিলে?
কেচ থাকিলে বেছি যায়।
কেচ থাকিলে বেছি জাই ন, কিন্তু মোৰ মতে কি জানানে। নাজানো মোৰ পিয়ভি কৈছোঁ মোৰ কিবা অনলাইনতহে বেছি যায় কেচতছে।
মু দুইটাতে যাই অ।
যাইতো দুটাতে বাৰু সেইটো মিছা নকওঁ যাই দুটাতে। কিন্তু কিবা অনলাইনত বেছি যায় নিচিনা লাগে অপ। মই জানানে যেতিয়ালৈকে। মোৰ জিপে নাছিলে মই বহুত এ ৰিচেন্ট ৰিচেণ্ট নহয় বাৰু ধৰি লোৱা তোমাৰ। এতিয়া অ নহয় ৰিচেন্টলি হ'ব মই মই ডিগ্ৰী ফাৰ্ষ্ট ছেমত হে জিপে খুলিছোঁ
অ।
কিছুমানেতো একদম ইলেভেন টুৱেলভ বা টেন মানত।
মোৰ নাছিল মই ডিগ্ৰীতে খুলিছোঁ। টুএলভ লৈ মোৰ একো নাছিল অ।
এইটো মোৰ মোৰো এইটো টাইমত একো নাছিলে।
এই তোমাৰ নিজুত মইনা সমোয়ৰ কাৰণে বনালো নেকি একাউন্ট টো।
অ য়েছ য়েছ য়েছ মইয়ো সেইটো। তেতিয়াই সেইটো কাৰণ বনাইছিলোঁ তোমাৰ সেইয়ে যে জিপে খোলাৰ পৰা যে। যেতিয়া জি পে মানে নতুন নতুনকে খুলিছোঁ আৰু। চবকে স্কেনাৰ দিছোঁ নতুনকে জিপে খুলিছোঁ কিবা এটা মাৰি দিয়া আৰু। সেনেকে কালেক্ট কৰি কিমান হৈছিলে জানা। মোৰ উম। এ হাজাৰ টকা এটা হৈছিলে মানে মা মহাহঁতক দিছোঁ ন। চবে এশ দুশ। দাদাইতো একদম পাঁচশ টকা দি দিছিলে কিন্তু তাৰ পৰা ভাইটিকো দিব লগা হৈছে।
অ অ। ভাল লাগিছিল ফাৰ্ষ্ট টাইম খুলি।
হা।
ফাৰ্ষ্ট টাইম খুলি কিন্তু ভাল লাগিছিল।
কেতিয়া অনলাইন পেমেণ্ট কৰোঁ সেনেকুৱা লাগে।
কিন্তু এতিয়া কিবা এটা ভাল লাগিলে খাব মন গলে অনলাইন পেমেন্ট।
সেইটো আৰু তোমাৰ কিবা এটা কাপোৰ চাপোৰ কিনিব হলেও চাবাচোন মই মানে চো তুমাৰ অনলাইন যদি পেমেন্ন কৰিপিনি কিনি লোৱা ন তেতিয়া তুমাৰ বহুত কমতে হয় কেচ অন ডেলিভাৰীত এক্সট্ৰা চাৰ্জ লয়
সেইটোয়ে তোমাৰ এ দুশ টকাৰ বস্তুতো এশ টকাত পায়
অ মিছটো আৰু কমত পাই যানা যদি তুমি অনলাইন পেমেন্ট কৰি দিয়া। এই মিছ' যে এটা এটা যে মিছ'ত আহিছে এইটো মিছ' পে লেটাৰটো সেইটো কি হয়নো
মই নাজানো
মই তোমাকে সুধিব লৈছিলো মিছত হেৰি কি কয় পে কিবা লেটাৰ বুলি যে আছে যে
কিবা আহিছে নতুন এইটো
মই আৰু ভাবিছিলো যে সেইটো হেৰি নেকি সেইটো কি কয় ধৰি লোৱা বস্তু কিনিলা কনাৰ পাছত পাছতকে পাছতকে পেমেন্টটো কৰি দিলা মই সেইটো বুলি ভাবিছিলো
নাজানো নহয় কি বা নিয়ম কৰিছে এতিয়া
ময়ো নাজানো ভালকে কিন্তু কি জানাম হেৰি আহ তোমাৰ যেতিয়া আগৰ টাইমত যেতিয়া মানে উম ইণ্টাৰনেট চিণ্টাৰনেট নাছিলে মোবাইল চবাইল নাছিলে মানুহ বিলাকে চিঠিত চিঠি লিখি যে দিছিলে
অ সেইটো কিন্তু এটা বেলেগ মানে ইমৌচন কোমাই আছিল
তাতে আৰু তোমাৰ আ এইখন মুভি খন নামটো মোৰ মনত নাই কিন্তু ছালমান খানৰ যে এখন মুভি কাবুতাৰক যে দি দিয়ে
অ
কাপোতাৰ টো যে আৰু অ আগতে মান বোলে আছে ছিলে তেনেকুৱা কিবা চৰাইক দিয়ে চৰাইকেইট চৰাইকেইটা মুখত দিয়ে চিঠি খখন মখুত লৈ
উম এই ইহতে কেনেকে জানে ইয়াকে দিব লাগিব
তাকেটো তাতক প্ৰট্ৰেইনে কৰে নে কি বা
উম নাজানো দেই
মানে মই যদি নিজৰ কথা কওঁ ন তেতিয়া যদি ইণ্টাৰনেট নাথাকে প্ৰথমতেতো অলপ বৰ লাগিব সেইটোতো মানে মিছা নকওঁ বোৰ লাগিব দেই
সেইটোৱে
কিন্তু লাহে লাহে নিজৰে সময় মানে মানে নিজকে সময় দিয়া হ'ম সেই সময় খিনি ইউশ কৰিম থ্ৰাই কৰিম মানে নেত নোহোৱাকে তেতিয়া একজাসহয় যাম আৰু
অ সেইটো হয় কিন্তু
সেইটো মানে তেতিয়া বেছি
নিজক সময় সময় দিয়াই নহয় চাবা চোন মবাইলটো আমি সোমাই থাকো
অ মোবাইলটোতে সোমাই থকা যায় যে নিজকে সময়ে দিয়া নহয়। যদি ইণ্টাৰনেট চিন্তৰ্নেট নাইকীয়া হয় বা যদি মবাইল থৈ দিয়া যায় ন তেতিয়া মানে কি হ'ব নিজে সময় দিম অলপমান বুকচ পঢ়িম ডা ৰি লিখিম আৰু ড্ৰইগ উফ আগতে মই কি ড্রইগ কৰিছিলো জানানে তেতিয়া মোৰ নেট চেট ন নেট মানে নহয় মানে মোবাইল চোবাইল যেতিয়া নাছিলে মোৰ এইবোৰ নেট নেটৱৰ্কৰ পৰা দূৰত আছিলো ন
উম
কি ড্ৰয়িং কৰিছিলো
মই আগতে মানে লকডাউনৰ আগত মোবাইল নুচুইছিলোৱে
উম
এই কেতিয়া কি লকডাউন আহিল কেতিয়াবা মবাইলটো লোৱা হলো
অ অনলাইন ক্লাছৰ পৰা সটো মানুহ বিলাকে কয় শুন দেখা নাই মানুহ বিলাকো কয়েই অন লাইন ক্লাছ হোৱা পৰাই মানে আমাৰ ল'ৰা ছোৱালী বোৰ বেয়া হৈছে কিবা হৈছে এইটো হয়ও সঁচা কথা
আচ্ছা
সেইকাৰণে বেয়া হৈ গৈছে মোবাইল চোবাইল ন আৰু লগত টাই স্পে কৰা বন্ধুৰ লগতো মুখামুখি হয় লগ মানে লগ কৰা যায় ন মোবাইল চোবাইল নাথাকিলে
কিন্ত চাবাচোন তেতিয়া ৰিচাৰ নথাকে কেনেকুৱা বেয়া লাগে
অ ৰিচাৰ্জ কাটিলে নে
ইমান বেয়া লাগে মোবাইলটো একদম বেকাৰ হৈ পৰে
সেইটো হয় মোৰ বাৰু আমাৰ ঘৰত কি জানা আমাৰ মানে ইন্টাৰনেট নহলে একদম থাকিবই নোৱাৰে আমাৰ আমাৰ যদি বেলেঞ্চো কাটে ন বেলেঞ্চ ন ভৰাই হলেও জিঅ' ফাইবাৰ ভৰাব
অ
মানে কাটেহে জিঅ' ফাইবাৰটো কাটিবই নাপায় ভৰাইয়ে দিয়ে লগালগ মানে ইমানে নেট দৰকাৰ দেখিছা
উম সেইটোৱে
নেটটো দৰকাৰে আৰু মানে পাপাকো লাগে ন অফিচত কাম চাম কৰিবৰ কাৰণে
অকে
মানে কি জানা মানে মই ভাবো আৰু যদি ইণ্টাৰনেট নাথাকে ন মানুহৰ মানে এক্টিভিটি আৰু পেচেঞ্চ দুইটাই বাঢ়ি যাব জানা কাৰণ কাৰণ চব কিছু কিছুমান মানে ইনন্ট নোপোৱা মানে নিজৰ নিজৰ কাৰণে মানে নিজৰ কাৰণে ভাল আৰু ন চেষ্টা কৰিব।
অ
কাৰ এতিয়া আজিকালি চব ইণ্টাৰনেটত পোৱাই যায় এই কৰ'বাত মানে গুগলত মাৰি দিলে আহিয়ে গ'ল যেতিয়া নেট চেট নাথাকিব নিজে চেষ্টা কৰিব ন তাহাঁতি
প্ৰজেক বিলাক বনাই আগতে আমি হাতেৰে ড্ৰয়িং কৰিছিলো
হা
প্ৰিণ্ট ওলাই দিয়ে। উম
সেই আৰু
এ কলেজৰ এছাইন এছাইনমেণ্ট বিলাক যে মোৰ লগৰ কেইজনী মান তে ড্ৰ কৰে কিছুমানে গোটেই প্ৰিন্ট কৰি দিয়ে লিখাৰ পৰা ছবি কেইটা লয় চব
সেইটো মানে বহুত হেৰি হৈ গৈছে আৰু বুজছানে তোমাৰ ইণ্টাৰনেটৰ ওপৰতে একদম নিৰ্ভৰ হৈ গৈছে বাৰু কিছুমান ক্ষেত্ৰৰ কাৰণে ভালো অনলাইন বেংকিং টিকেট বুকিং ফুড ডেলিভাৰ হওক
তাকে